অ' হেৰি কি কৰি আছ চাই আপুনি?
এ আছো এতিয়া এনে বহি।
অ' অকলে?
অকলে অ'।
পিছত চাহ পানী খালা না নাই?
নাই খোৱা নাই এতিয়াও, তুমি?
ময়ো খোৱা নাই দিয়া এ বনাই আছে। খাম। অলপ পিছত।
ক'ত আছা?
আছো ৰ মই গুৱাহাটীত।
ঘুৰবা গেছা নেকি?
অ' গুৱাহাটী এনেই ফুৰিবলৈ আহিছো।
বা কিতিয়া গেলি?
এ পৰহি আছিলো।
অকলে গেছা না আৰু কোনোবা গেছে।
অকলে, অকলে গৈছো।
ক'ত ক'ত ঘূৰিলি?
উম ঘূৰিলো মানে কামাখ্যা মন্দিৰত গ'লো, চিৰাখনাত, কলাক্ষেত্ৰত, চাচ মিডিয়াম। সেইটো, হেটো জেগাতে ঘূৰিলো আৰু অ'। পিছত জাগাগিলা ভাল লাগছি লাগাটা। পিছত কালি ঘৰত যাম বাৰু কালি।
কালি ঘত আহিবি? অ'। এখন গুৱাহাটী কোনখিনিত আছে?
গুৱাহাটীত বৰ্তমান মই আছো জালুকবাৰীতে।
জালুকবাৰী পৰা আৰু দূৰত কিবা আইচ বি টিত যাবি বালাজি টেম্পেল ঘূৰি আহিবি কালি আহতে।
কি কি নাম ক'লে আৰু একবাৰ ক'বচোন।
উম এ জালুকবাৰীৰ পৰা আৰু অলপ দূৰত মানে আই এচ বি টি তাতে বালাজী টেম্পল যাই ভাল লাগে দে।
অ' বালাজী টেম-বালাজী-টেম-বা টেম্পুল, মন্দিৰ তাৰমানে ন? এ টো জালুকবাৰী পৰা এনে কিমান দূৰ মান হ'ব এনে?
বেছি দূৰ নহয় গৈলে, দহ-বাৰ কিলোমিটাৰ হে।
অ' নহ'লে দহ বাৰ কিলোমিটাৰ হ'লে টাইমতটো বেছি নালাগিব ন?
নাই নালাগে। বাছত যাবি আহু অকলে যাই পাবি।
অ - অ -অ -অ পিছত আপুনি এতিয়ে এতিয়া বৰ্তমান কি পঢ়ি আছে?
মই হাই ছেকেণ্ডেৰী পাছ কৰিয়ে আছোঁ এনে ঘৰত বহি।
অ পিছত কি কিবা চৰকাৰী কিবা প্ৰযুক্তি আৰু কিবা প্ৰচেষ্টা চলোৱা নাই নেকি আপুনি?
নাই মানে, এইবাৰ চলোৱা নাই এইবাৰ দিম বুলি ভাবি আছোঁ এইবাৰ পোষ্ট ওলাব না।
অ' কি দিবি এইবাৰ তাৰমানে
আসাম পুলিচ
কিবা এ আৰ দি কিবা এইগিলা নকৰা নেকি এছ
এছ এছ চি জি দি নাই নকৰোঁ এছ এছ চি জি দি
মানে আছাম পুলিচ দিবা ন এইবাৰ।
অ 'আসাম পুলিচ
তাৰমানে
অ' দি- দি চাবি এইবাৰ।
তো বাই প্ৰথমতে পায় ছাগে ফিজিকেল তো হৈ পালে একজাম। অ পিছত ফিল্ডত দৌৰিবলৈ গৈ আছে নে নাই?
নাই কালি গৈ ছিলোঁ দৌৰাবা, এই দহ পাক দিছোঁ কালি।
দহ পাক দিছা নেকি? অ' ঠিকেই আছে। দৌৰিবা -দৌৰিবা লাহে- লাহে এনেকুৱাই কৰি থাক আৰু ইণ্টাৰভিউ বেছি নাই এনে এনে পাঁচ, ছয় মাহ আছে।
অ' প্ৰচেষ্টা চলাই ৰ এতিয়াৰ পৰাই।
অ' ঠিকে আছে। ইণ্টাৰভিউটো বোলে দূৰ্গা পূজাৰ আগত নহ'লে পিছত হ'ব বোলে ইণ্টাৰভিউটো। এনে নৱেম্বৰ ডিচেম্বৰ মানতে হ'ব।
নৱেম্বৰত তোৰ হ'লেটো অলপ পিছতে হ'ব, অক্টোবৰ হ'লে দূৰ্গা পুজাৰ আগত হ'ব চাগে।
অ', অ', অ', অ'। পিছত কি আপুনি কি হাই ছেকেণ্ডৰী পঢ়ি এনে ঘৰতে বহি আছে ন'?
অ', হাই ছেকেণ্ডৰী পাছ কৰিছোঁ, এনেই বহি আছোঁ।
গৰমৰ দিনে ছাগে এইটো বৰ্তমান পিছত আপুনি কৰ'বাত ফুৰিবলৈ নাযায় নেকি কিবাত?
হেৰ যাম বুলি ভাবি আছোঁ, এই অম্বুবাচী, অম্বুবাচী গুৱাহাটী।
ছাগে আহিল আৰু ন' বেছি দিন নাই ন' দুই, তিনিদিন মান হে আ
অ', আজিটো চাগে
এনে তুমি অকলে যাবি না আৰু লগৰ কেইজনমানে যাব তোমাৰ লগত?
কৈ তো আছে লগৰ কেইজন যাব বুলি, কি কৰে নাজানোঁ। যাব লাগে সিহ যাব বুলি কৈছে।
এনে কিহেদি যাবি তুমি, আপুনি? ট্ৰেন দি যাবা ন'?
অহ।
অহ, তুমি গিলে মোকো মাতিবাচোন, ময়ো যাম তোমাৰ লগত।
যাব নেকি? আচ্ছা হ'ব, আচ্ছা হ'ব দে, গিলেটো ভালে লাগিব না, পুৰা একটা গেং হৈ যাব পাৰিম।
অহ, অহ, এইটোয়ে ভাল লাগিব অলপ, এনজয় হ'ব অলপ। লগৰ, লগৰ থাকিলে ভাল লাগে আ ক'লে গেলে ইমান বেছি ভাল নালাগে বাৰু।
অহ।
পিছত আপুনি এনে কিবা, গাৰ্লফ্ৰেণ্ড-চালফ্ৰেণ্ড আছেনে নাই আপোনাৰ?
গাৰ্লফ্ৰেণ্ড আছে। কিয়, লাগিব নেকি তোক?
এই নালাগে মোক-মোক ভাল নালাগে। গাৰ্লফ্ৰেণ্ড বুলি মাতটো শুনিলে মই বিৰাট
কি, ব্ৰেকআপ হৈছে নেকি?
ব্ৰেকআপ হোৱা নাই। এনেই ভাল নালাগে এইগিলা বাদ দিছোঁ আৰু। ‌ এইগিলা এইগিলা ধান্দা বিলাক বাদ দিছোঁ আৰু।
অ', হয় নেকি। এই মাজে মাজে কিবা শুনা পাওঁং নেকি। তোৰ কথা
কি শুনা পোৱা, মোৰ কথা?
হৌ, গাৰ্লফ্ৰেণ্ড আছে নেকি, ৰাতি ৰাতি ফোন কৰা বোলে?
এ ৰাতি ফোন নকৰোঁ। আগত আছিল এতিয়া বাদ দিছোঁ এ- এতিয়া।
কিয় এইবাৰ কি পুৰা, কামিয়াব হবি নেকি?
অঁ অঁ অঁ।
কি এপ্লাই-চেপ্লাই কৰিছা মানে আছাম পুলিচ।
অ' এইগিলাই, আ কৰি থৈছোঁ বাৰু, আছাম পুলিচ। ফৰেষ্টাৰ, এইবিলাকেই কৰি থৈছোঁ। পিছত আপুনি বিয়া নাপাতে নেকি?
বিয়া দুহেজাৰ এ আঠাইশ চনত পাতিম ৰহ।
আঠাইশ চনত এইটো, কি চন চলি আছে, ছাব্বিশ- ন? অহ, ছাব্বিশ চাট- সাটাইছ, আঠাইছ। মাত্ৰ আৰু দুবছৰ, বেছি দিন নাই নহ'লে আ- আৰু। এনে বিয়াতটো তুমি কি, কি বুলি পাতিম বুলি ভাবি আছা যেনে ভালদৰে না পলুৱাই লৈ ছোৱালি তোক -
নিম
পিছত পলুৱাই লৈ লৈ আনি পাৰ্টি চাৰ্টি দিবিনে নাই সমাজৰ মানুহ বিলাকক?
সমাজৰ মানুহবিলাক কি দিবি লাল চাহ এটা বিস্কুট দিম দে
অঁ এনেকুৱা নহলে নহব মাংস ভাত খুৱাবা লাগবো।
পইচাই নাই সেই কাৰনে পলুৱাই আনিম না
পইচা নাই ধুনী মানুহ পইচা নাই চাকৰি আছে আপোনাৰ সৰু মৰো কিবা বোলে চকীদাৰ কৰে বোলে আপুনি। পাৱ নাই কিবা বোলে সিথাবাৰীত যে কিবা যে ইংলিছ মিডিয়াম খুলিছে নে কি সেইটোতে বোলে আপুনি যায় বোলে দৈনিকে চুকিদাৰ কৰে পৰা আপুনি মই এদিন দেখা পাইছো তোমাক দেখা পা এ তাত তোমাক মই মাত নিদিলো
অ এ তাতে মাষ্টৰ চকীদাৰ নকৰো তাতে অ এই কিবা এই একে একমাহান যায় তাতে মা মানে আৰু কি
অ', অ'।
মচলি
অ' পিছত আ আপোনাৰ ঘৰত এনে এ চি আছে নে নাই?
ইটো লাগা নাই এ, কলাৰ আছে ডাঙৰ চ' এতিয়া।
হয় নেকি?
মোৰ ঘৰতে ত' পাঁচটা এ চি আছে। আজি এই হ'ল দুই তিনিদিন মান হ'ল এই সেই গৈ পিনে আনিছোঁ গুৱাহাটীত গৈ পিনে।
আ, ন' অ' মেছ আনাইছ এইখ যওঁতে ফুৰিৰ ফুৰি আছ এইবিলাক ছাইন্স মিডিয়াম, কলাক্ষেত্ৰত।
অ', অ', অ', অ' এইখনো আছোঁ বাৰু এচি টো এইখন ঘৰত বেলেগক পঠাই দিছে, মোৰ লগৰটোক।
এ, ভালে, কালি আহিবি না ঘৰত?
অ, আহি আহ আহি আহিম আহিবি। এচিত অলপ অ হ'ব দে আহিলে হ'ল মই এচিটো তাৰমানে নিকিনিলয় কালি মই কালি মই মানে এজন মোৰ লগতক ফোন কৰিছো শশাংক নাট নাম হেইটো আপুনি চিনি পায় ন'? তাই বোলে এছি আনিছে। সেইটোয় মোক মাতিছে তাহ তহ তাহতৰ ঘৰত যাব কাৰণে মই গৈছিলো পিছত এচি বিলাক অলপ চালো অলপ এঘন্ট মান থাকিলেও তাত তাহাঁতৰ ঘৰত যাব কাৰনে, মই গৈছিলোঁ পিছত এচিবিলাক অলপ চালোঁ অলপ এঘণ্টামান থাকিলোঁ তাহাঁতৰ ঘৰত, ভালে লাগিল দিয়া পিছত মোৰতো মনটোতো পিছত নামানে নহয়। মইতো এছি আনিব লাগিব এনে ভাবি আছো তাৰ পিছত কালি পৰশিমানত আনি দিলো আৰু এচি টো
কিমান পৰিছে
কিমান পৰিল মানে সেইটোতো এইখন তোক ৰ কম বাৰু অলপ ভাবি আছো কিমান ভাল কৰি মনত নাই তাৰ মানে
এই কি কৰে নিজে কিনিছে নিজে মনত নাই
অ' ৰ কিমান পা পৰিল এটা এচি এটা এচি মানে পঞ্চাশ হাজাৰ মান পৰিছে এটা
হয় নেকি ফিফটি থাউজেণ্ড আনাটো আকৌ বাঢ়িলেই ওৱান হাণ্ড্ৰেড ওৱান থাউজেণ্ড লাগিব গাড়ী ভাড়া
অঁ লাগিব লাগিবই গাড়ী ভাড়া সেইটো এচি টো আনিবৰ কাৰণে সেইটোৱে আৰু
এই ইচিতা অনাতকে অলপ ঘৰতটা বনাব লাগিছিল ঘৰটা অলপ ভাল লাগি পেলাই বিল্ডিং বনালে ভাল আছিল এক
ঘৰটো বেল্ডিং কেনেকা কেনেকা বনাম বাৰু ত কছোন ইনকাম নাই লগতে চাকৰি বাকৰি নাই চৰকাৰী
আনাতে ফিফটি থাউজেণ্ড যে অলপ কি কৰিলো হয়
অ', অ', যদি চাকৰি পালেহেঁতেন ন', মইতো বনাই দিম মই।
উম।
একদম বনাই, বনাই দিমেই। দিম বুলি কৈছো দিমেই যদি কিবা যদি চৰকাৰী চাকৰি যদি পালেহে ন, সেইটোয়ে আৰু
হম'।
পিছত আজি তুমি এনে কেইটা বজাত মান শুই উঠিছা? কোমৰ ঘ ঘুমৰ পৰা?
ৰাতিপুৱাটো উছো অ নটা। হম, নটাকে শুইছিলো অলপ মানে ফাৰ্ষ্টতেুইছিলো হাৰি পাইছো দহটা তাতত, মোবাইল চাই, মবাইল চাই, দুটা বাজি গৈছে। এ, ৰাতিপুৱা উঠোঁতে দহটা বাজিছে কিনে
পিছত গা-পা ধুইছ নাই তুমি আজি
গাটো ধুব লে গন্ধই আছে ভালে পফিউম লাই দিম এখন যাই
কিয় ধৰাণাই গাটো। আহ, মইতো আজি দিনত পাঁচ বান মান গা
উম। এ, গাধুৱা নাই তো
যিটো গৰম দিছেনা থাকাই নাযায় আৰু কুটি ফটা গৰম একদম। পানী পৰি আছে নেকি এ। আমাৰ এই যে চাইডতো অলপ গুৱাহাটী চাইডত নাই দি অলপ পৰা বৰষুন হুন।
অ' গুৱাহাটী জাগা দৰে অ' সেইটো হয় আৰু মহ বিৰাট গুৱাহাটীত, থাকা নাযায়, গাঁৱৰ দৰে নহয় আৰু।
উম, তেওঁ পানী পৰি আছে এ, ঠাণ্ডা কাৰণে গায়ে ধূৱা নাই।
গাঁৱৰ পৰিস্থিতি বেলেগ আৰু চহৰৰ পৰিস্থিতিটো বেলেগ, সেইটোৱে আৰু। পিছত, তুমি কালি
তই কাইলৈ ঘৰত আহিবি না, কালি মৰ লগত মৰ যাবি নেকি ম'ৰনৈ? কেটা?
বাৰু অলপ ভালকে বুজাই দিলে যাব, যাম বাৰু।
হেই কিবা বায়'দাতা জমা দিব লাগছিল, ডকুমেণ্ট। হেল্ল', অ' শুনা পাইছ নাই? হেল্ল'? হেল্ল'? এ, মানে হেল্ল'? তুম না হ' হেল্ল'?